জুলাই, মই এনে আছ চ'- তুমি কি কৰি আছা?
এনে আছো।
জুলাইত ফুৰিবলৈ যোৱা প্লেনিং কৰিছে নে নাই?
অ কৰিছো, তোমালোকে ক'ত যাবা?
মই এবাৰ ভাবিছো, একলে যাম।
উম।
আগতে বাৰু গৈছোৱেই। তুমি ক'ত যাবা?
মই, ছিকিমলৈ যাম বুলি ভাবিছিলো।
অহ, অহ। সেই
আমি একেলগে যাম দিয়া। ফুৰিবলে।
জুলাইত যাব, সেইদিন নে যাবা? অ হ'ব দিয়া, যাবা ন
মই, পাঁচ দচদিন মানৰ কাৰণে যাম।
অহ। জুলাই লাষ্টৰ ফালে যাম হা।
অহ।
উম উ উম আমি একলেলৈ যাম হা।
অ, একলেণ্ডতো যাম। চবতে যাম আৰু
চবতে যাম দিয়া
শুনিছানে।
অহঁ
অহ
এতিয়া কি খালা?
মই মেগী খালো তুমি?
মই মেংগ শেক আৰু বিৰিয়ানী খালো।
অ বিৰিয়ানী কি দি বনালা কেনেকে বনালা।
ফাৰ্ষ্টতে হেৰি এটা ললো কেৰাহী এটা তাতে দি দিলো তেজপাত। তাৰপিছত কিবা কিবি মছলা চচলা দি পিয়াজ চিয়াজ দি তাত বাছ মচি চাউল দি দিলো। তাৰপিছত তাতে মেগী মছলাও আছিল মানে দু দুটামান সেই মেগী মছলা দুটাও দি দিলো। তাৰপিছত জলকীয়া দিলো। কেঁচা জলকীয়া দিলো সেনেকে বনালো আৰু আৰু তাতে চিকেন টিকেন দি দিলো।
অ
তুমি এতিয়া কি কি বনালা ভাত বনালানে।
নাই মই আজি পোলাওকে বনাইছো।
আহ কেনেকে বনাইছা। কেনেকে বনাইছা
মই প্ৰথম ভাতকেইটা বইল কৰি কৰিছো। তাৰপিছত তাতে হেৰি গাজৰ দিছো ফেচবিন দিছো মচলা দিছো তাৰ পাছত নেমু চেপি দিছো সেনেকেই বনালো বাৰু।
অহঁ আজি আইচক্ৰীম খাইছিলা নেকি তুমি।
অ খাইছিলো
আজি মানু মাক দেখিছিলো নহয়। মইও তোমাক দেখিছো।
মই তোমাক দিখি ছিলো
দোকানখনতে আইচক্ৰীম খাই আছিলা।
অ মই তোমাক দেখিছিলো তুমি কাপোৰ কিনি আছিলা।
আহ কি কি কাপোৰ কিনিলি মই হেৰি চুইদাৰ এযোৰ কিনিলো আৰু হেৰি আৰু টপ এটা কিনিলো। তুমিও কাপোৰ দোকানখনলৈ গৈছিলা। ন
অ গৈছিলো
কি কিনিলা
মই কুট টিচাত এযোৰ কিনিলো, চা নহেলা এযো কিনিলো। তাৰ পিছত এ আমাৰ মানে বিয়া এখন আছে তাৰ কাৰণে এযোৰ কাপোৰ কিনিছো
অ তুমি কথা এটা জানানে নাজানা? সিদিনাখন স্মাৰ্ট বজাৰ চেল আছিল নহয়।
মই চু গমেই নাপাওঁ
ইমান ধমাকেদাৰ চেল আছিল তুমি গম নোপোৱা।
তুমি গ'লা?
মই যাবই নাপালো, পিছ দিনাখনহে গৈ পালো
যা এবাৰ চেল হলে একেলগে যাম হা
অ এইট হানড্ৰেড ৰুপিজৰ হেমলেটটো বোলে এইটটি ৰুপিজতে দি আছিল।
অহ এবাৰ যদি সেনেকুৱা চেল হয় আমিও যাম
এই যে অ লেডিজ হেমলেট কেইটা যে হেমলেট কিটা,
অ
সেইকিটা ই দি আছিলে এইটটী ৰূপিছত
অ বাকী ভালে আছা নহয়?
অ, তোমাৰ ভা?
উম ভালে।
অহ
কি কৰি আছা এতিয়া?
এতিয়া মই এনেই তোমাৰ লগতে কথা পাতি আছো বোলে
অ হ
হেৰি কাপোৰ চাপোৰ বিলালে নাই?
জাপিলো
হেল্ল' তুমি এতিয়া কি কৰিছা অ কোৱাচোন
মই তোমাৰ লগতে কথা পাতি তি আছো হেল্ল'
কোৱাচোন
কাইলৈ আমি ফুৰিব যাম দিয়া।
অ কাইলৈ ছান দে
হেল্ল'
দে নহয়। হেল্ল' কাইলৈ ফুৰিবলৈ যাম দিয়া। হেল্ল'
দুইজনীয়ে যাম ন।
অহ। কলৈ যাবা পিছে। অ শুনিছোঁ। কলৈ যাবানো।
তুমিয়েই কোৱাচোন। হাবি বঙাবাৰী ৰিজাল্ট থানত যাওঁ ব'লা।
অ ব'লা তাত টিকেট কিমান।
যাবা
যাম নেকি।
অ বেলেগতো যাব পাৰি।
কি কি আছে অ কি কি আছে নু।
চুইমিং পুল আছে তাৰ পাছত ৰেষ্টুৰেন্ট আছে এনেকে ভাল আৰু যাবলে।
অহ আচ্ছা নহ'লে বেলেগতো যাব পাৰোঁ।
অহ।
মিষ্ট্ৰতিত মি। ষ্ট্ৰ্ৰীট মায়ংখনতো যাব পাৰোঁ।
অ ভালেই ন জেগা কন।
অ ফটোটোৰ কাৰণেও। ধুনীয়া।
তুমি গৈছা নেকি আগতে
এবাৰ গৈছিলোঁ।
অহ।
তাত থাকিবও পাৰে। তাত হেৰি চুইমিঙৰ। অ কচ নাই তাত।
অ ৰুম এটাত কিমান
তেতিয়া হে টেন থাউজেণ্ড নেকি?
অ।
ম পাহৰিলো মানে মোৰ থ্ৰ্ৰী ইয়োৰ্চ হ'ল যোৱা নহয় বেলেগ যাব আৰু তুমি কিবা জেগা জানা নে?
আৰু শ্বিলং যাবা নেকি শ্বিলং যাব পাৰি কিন্তু
শ্বিলঙত কি কি আছে মানে
শ্বিলঙত এনেকে নদী আছে তাৰপাছত চাবলে ইক' পাৰ্ক এখন আছে। সেনেকে আছে আৰু
ইক' পাৰ্কত কি কি আছিল?
সেই জোলনা আছে তাৰ পিছত সৰু পোৱালি খেলিব পৰা চিচখনন আছে আমাৰ এইকেইটাই ভাল। পাব আৰু আমাৰ পোৱালি কেইটা। তায়
আহ এতিয়া তোমাৰ হেৰি স্বামী ভালে আছেনে নাই।
আছে তোমাৰ
ঠিকে আও
তোমাৰ ল'ৰা ছোৱালী আছে নাই?
আছে
কেইটা
হে দুজনী ছোৱালী
অ ভালেইচোন
অঁ তোমাৰ
মোৰ লৰা এটা
অ কিমান ক্লাছ
সি এবাৰ ক্লাছ থ্ৰী।
পঢ়াত কেনেকুৱা
ভালেই ৰোল নম্বাৰ ওৱান
অ পাছেন্তিক পাৰ্চেন্টেজ কিমান
পাৰ্চেন্টেজ নাইনটি নাইন পইন্ট নাইন।
আহ উম উম কোনখন স্কুলত পঢ়ি আছে।
ইছপানিক পাব্লিক স্কুল।
কেইটা ষ্টুডেন্ট আছে তাত। ময়ো তাইতো তাতে পঢ়ি আছে।
আহ তাই ক্লাছ কিমান?
এজনী ফাইভ এজনী থ্ৰী
অঁ
তোমাৰ ল'ৰাটো নাম কি?
মোৰ ল'ৰাটোৰ নাম? আৰু ইজনী।
ইজনীৰ নাম নিমিষা?
আহ। মূল আৰু নাম প্ৰজ্ঞান।
অহ।
সি দেখাত কা নিচিনা?
সি দেখাত বাপেকৰ নিচিনাই?
অহ
তোমাৰ স্বামী আছে নাই? ঘৰতে
ঘৰত নাই ক'বালে ওলাই গৈছিলে?
অ
ঘৰত চবৰে ভাল নহয়?
অহ ভালেই? তোমাৰ ভালেই ন।
আহ
ঘৰত কোন কোন আছে তোমাৰ?
মোৰ চাচু মা আছে তাৰপিছত? চাচু দেউতা আছে? আৰু আৰু। হেৰী আছে হাজবেণ্ড মই আৰু মোৰ দুজনী ছোৱালী?
অহ
ঠিক আছে দিয়া ইয়াতে ৰাখো?
অ হ'ব দিয়া।
বাই বাই।
বাই বাই।